হেল্ল'?
অ', শুনা পাইছেনে?
অ', শুনা পাইছো।
অ', কি কৰি আছা তুমি?
অ', মই এতিয়া মানে এনেই আছোঁ।
অ'।
অ', কওকচোন বাৰু আপুনি কিহৰ কাৰণে ক'ল কৰা হৈছিলে?
হা? অ', আমি
এটা বিষয় লৈ আমি আলোচনা কৰিব পাৰিম।
হয়, এ আমি কি কয় বিহু লৈ আলোচনা কৰিবানে এ, পৰম্পৰাগত যিকোনো কল পৰম্পৰাৰ বিষয়ে আলোচনা কৰিবানে? অ', ঠিক আছে। অ', ঠিক আছে। অ'। আমি যিহেতু, মই অসমীয়া পৰম্পৰাৰ অ', অসমীয়া পৰম্পৰাৰ ছোৱালী হয়, মই তোমাক অসমীয়া পৰম্পৰাৰ বিষয়ে অকমান ক'ম। হ'বনে?
হয়, হয়, ক'ব।
অ', হয়, হয়, অসমৰ প্ৰধান কৈ, উৎসৱ হিচাপত, বিহু পালন কৰা হয়। বিহু অ', বিহু তিনিটা আছে, ব'হাগ বিহু, কাতি বিহু আৰু এ মাঘ বিহু।
হয়।
ব'হাগ বিহুক আমি, ৰঙালী বিহু কওঁ, কাতি বিহুক, কঙালী বিহু কোৱা হয়। আকৌ মাঘ বিহুক ভোগালী বিহু বুলিও কওঁ, বহাগ বিহুক অ', ব'হাগ বিহুত, আমি আগৰ দিনা উৰুকা থাকে, তাৰপিছত, গৰু বিহু, তাৰপিছত আমি মানুহ বিহু, পালন কৰোঁ।
হয়, আৰু তাৰ উপৰিও মানে, অ', তাতশালৰ বিহু চেৰেঙা বিহু সেইবোৰ থাকে ন। ইত্যাদি, ইত্যাদি, হয়।
অ', অ'। আমি ব'হাগ বিহুত, সাধাৰণতে, ৰং-ধেমালি তেনেকুৱা কোৱা, নাচ-গীত তেনেকৈ পালন কৰোঁ। আৰু ডাঙৰ জনৰ, অ' ডাঙৰ জনৰ, সেৱা লওঁ, আৰু ঘৰে, ঘৰে
কৰি আশীৰ্বাদ লয়।
অ', সেৱা কৰি আশীৰ্বাদ লওঁ, পিছত ডাঙৰ, তেনেকুৱা ধৰণৰে। আকৌ, ঠিক তেনেদৰে কাতি বিহুত, আমি তুলসী তলত চাকি জ্বলাও, আকৌ ধাননি পথাৰত যাতে
উম।
সেই বছৰত, সেইখিনি ধানখিনিত কোনো কীট-পতংগ, লোকচান নকৰে। বা, আনৰ বেয়া প্ৰভাৱ নপৰে বেলেগ বেয়া প্ৰভাৱ বা বেয়া শক্তিয়ে, সেইখিনি নষ্ট নকৰে, তেনেদৰে আমি ধাননি পথাৰটো, চাকি জ্বলোৱা হয়।
হয়।
কাতি বিহুত, ঠিক তেনেদৰে ভোগালী বিহুত, আমি যিহেতু, আহিনত শস্যবোৰ চপোৱা হয়। ধান বা তেনেকুৱা খেম পথাৰৰ শস্যবোৰ চপোৱা হয়, গোটেই সকলোৰে, শস্যৰে খাদ্যৰে না, নাদান-বাদান হৈ থাকে মানে, উভৈ নদী হৈ থাকে। যাৰ কাৰণে, সকলোৱে একেলগে খা খানা খোৱা যায়। ভোগালী বিহুৰ দিনাখন, উৰুকাৰ দিনা আ, মেজি ঘৰত, আমি সকলোৱে একেলগে মিলি, মাছ, মাংস বা তেনেকুৱা ধৰণৰ পিঠা-পনাৰে, একেলগে এসাঁজ খোৱা যায়, সকলোৰে লগতে
হয়।
অ', তেনেকুৱা ধৰণৰ।
হয়।
অ'।
অ', আমাৰো মানে যিহেতু অসমত বড় জনগোষ্ঠীও মানে বসবাস কৰে হিচাপে। হয়নে? অ' এইটোক তিনিটা বিহু আপুনি যে কয় গেলে, সেইটো আমাক, আমাৰো মানে সেইটো পালন কৰা হয়, উদযাপন কৰা হয়। যেনে- মাঘ বিহু।
উম'।
বা ভোগালী বিহু, আমি মানে আমাৰ ভাষাত এইটো মাঘ খাৰ্ব বুলি ক'য়। আ' উৎসৱটো আমি, অ' বৈশাগুতো ৰঙালী বিহুটো। বৈশাগু খাৰ্ব বুলি কওঁ, আৰু কাতি বিহুটো মানে কাতি বিহুৱে আমি কওঁ আৰু, কাতি পৰ্ব হয়। এইটো বুলি কয়। আপুনি কোৱাৰ দৰে আমাৰো তেনেকে কৰে যে, বহাগ বিহুত আমি ৰং ধেমালি কৰোঁ দ, ঢোল, পেপাৰে আমাৰ, আ ফাংচন কৰে বা আ' উৰু উশাহ দিনা, তাৰ পিছদিনা গৰু বিহু, গৰু বিহুৰ দিনা গৰুক আমি পূজা কৰা হয়। ৰাতিপুৱাতে উঠি মানে আ গৰুক গা ধুৱাই দিয়ে যে লাও, বেঙেনা। সেইবোৰক মানি মালা পিন্ধাই দিয়ে আৰু গৰুৰ গাত মানে ক'লা ক'লা দাগ, কৰি দিয়ে। আমাৰ গৰু বিহু দিনা, তাৰপিছত আ
গৰুৰ কাৰ গৰুক মানে আমি, এ গা ধুৱাই দি মানে নদীত লৈ যাওঁ যে গাঁও অঞ্চলিয়া অঞ্চলত মানে তেনেকে কৰে, এ নদীতো থাকেই না এটা গাওঁ হ'লে হয়, নদীত মানে গা ধুই, হয়।
অ' এইটো এইটো কোনে নকলে বা এ লাও বা কোমোৰা তেনেকুৱা পাতি দি মাৰি দিয়ে যে। লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা কৰে নে?
সেইটো কৰে, সেইটো গানেৰে সেইটোক কয় অ' দি গিলিতি এইটো আছে ন' এটা গছ, অ' সেইটো লগ লগত মাৰে, হয়' এইটো লগত মাৰি কিনে মানে যে বছৰে বছ ৰে আৰু হয় বাঢ়ি যাওঁক সেইটো মানে সেইটো বিশ্বাস কৰি মানে সেইটো গানটো আ মানে মুখে মুখেৰে কৈ যায়। আ গুণ গুণাই আৰু, গুণ গুণোৱাৰ পিছত মানে নদীত গা ধুবলে লৈ যায়, গা ধোৱা পিছত মানে, পথাৰত চাৰি দিয়ে আৰু সিটো এদিনৰ কাৰণে চাৰি দিয়ে, তেতিয়া মানে এনেতো আমি সাধাৰণতে আমি গৰুক ৰছী দি বান্ধি ৰাখে ন'। এই তেতিয়া যেতিয়া মানে গৰু বিহু, গৰু বিহু দিনা আমি গৰুক মানে ফ্ৰী মানে চাৰি দিয়ে। আৰু তাৰ পিছতহে গধূলি হয় এৰি দিয়ে, গধূল বিলাহে যেতিয়া মানে অ' গধূলি যেতিয়া মানে ঘৰত আহিব তেতিয়াহে মানে আমি অ' ৰছী মানে নতুন হয়, ধূপ ধুনাৰে মানে অলপ পূজা কৰি, মানে নতুন ৰছী দি। সিহঁতক মানে বান্ধি ৰাখা হয় আমাৰ তেনেকুৱা, ঠিক তেনেদৰে এতিয়া বহাগ মাহৰ এক তাৰিখ, যোনটো আমি মানুহ বিহু বুলি কওঁ। হয়নে, মানুহ বিহুক আমি আপুনি কোৱাৰ দৰে আমি মানে ৰাতিপুৱা উঠি। ঘৰত যিকোনো মানে যিকেইটা কাম থাকে সেইবিলাক কৰি মানে ডাঙৰক আমি সেৱা কৰে আশীৰ্বাদ লওঁ। আৰু ডাঙৰ ঘৰত মানে যোনে যোনে থাকে আৰু মা দেউ দেউতা, আইতা, ককা সিহঁতৰ পৰা আমি আশীৰ্বাদ লও আৰু সিহঁতেও আমাক আশীৰ্বাদ দিয়ে মৰম দিয়ে ঠিক তেনেদৰে গুচি যায় আৰু। আৰু ইয়াৰ পিছ দিনা বহুত আজিকালিতো বহুত ফাংচন এনেকুৱা পাতে ন গাঁওত গাঁৱে চবতে মানে খেল ধেমালি তেনেকুৱা বনাই আহ যিহেতু আমি কিছুমান আমাৰ খেল থাকে ন। যেনে দৌৰা হওক বা আজিকালিটো এইটো মিউজিক চেয়াৰ। এনেকুৱা মাটি পানী সেইবোৰ খেল ধেমালিতো আমি ক কৰো আৰু হয় উদযাপন কৰা হয়। আৰু ইয়াৰ পিছত মানে এক তাৰিখৰ পৰা মানে। বহাগ মাহৰ এক তাৰিখৰ পৰা মানে লাষ্টলৈকে ত্ৰিশ তাৰিখলৈকে আমি কি কৰো যে ফাংচন ফাংচন সেইটো ঠিক তেনেদৰে যায়গে। ফাংচন মানে উদযাপন কৰিলে বিহু দল মাতে। নাচনী মাতে ছিংগাৰ মাতে ঠিক তেনেদৰে। এটা গাঁৱত এটা মানে ফাংচন হ'লে। গোটেই মাজ ৰাতিলৈকে হৈ যায় আৰু কাৰণ বিহু দল আহিলে বহুত কেইটা বিহু দল আহে ন। এটা বিহু দল নাচিলে বহুত সময় লাগে ঢোল পেপাৰে। ৰেডি কৰাতে আৰু যোনে মানে নাচনী মানে তাইয়ে মানে গানতটো গায় নাচনিও কৰে। না মানে নাচেও বহুত দীঘলীয়া হৈ যায় আৰু
উম', উম' উম', উম'।
ঠিক তেনেদৰে আমাৰ এইফালে পালন কৰা হয়।
অ' ঠিক তেনেদৰে আম যদি সাজ-পাৰৰ বিষয়ে কও আহ আ- আৰত এ চাদৰ আৰু মেখেলা পিন্ধা যায় যিটো পৰম্পৰাগত পৰম্পৰাগত অসমীয়া সকল ছোৱালী বা নাৰী সকলে তেনেকৈ পিন্ধে আৰু ল'ৰা বিলাকে এতিয়াতো এ লংপেণ্ট তেনেকুৱা চাৰ্টবিলাকেই পিন্ধে কিন্তু এনে পৰম্পৰাগত ভাৱে ধুতি বা কুৰ্তা তেনেকুৱা পৰিধান কৰে সিহঁতে। তাৰ বাহিৰেও সিহঁতে খাদ- আমাৰ যিটো পৰম্পৰাগত খাদ্য হয় সাধাৰণ সাধাৰণতে অসমত ভাতে প্ৰচলিত হয় সকলো জাতি জন- ঠিক তেনে ভাতৰ লগত বিভিন্ন ব্যঞ্জন কচু আঞ্জা হওক শাক হওক ঔটেঙা শাক আঞ্জা হওক মৰাপাত ভাজি বা তেনেকুৱা আলু সৰু গুটি ভাজি ওচৰে পাজৰে যিবোৰ শস্য উৎপাদন উৎপাদিত হয় সেইবোৰ আ অ' সিহঁতৰ যি গানৰ কথা ক'বলৈ গ'লে গীতৰ কথা ক'বলৈ গ'লে প্ৰধান কৈ বৰগীত, বিহুগীত, বিয়া বনগীত সেইবোৰ প্ৰচলিত যিবিলাক বৰগীত শংকৰ মাধৱ বৰদাদা
হয় হয়।
হৈছিল আকৌ আম অসমীয়া সংস্কৃতিত অংকীয় নাট নাট কিছুমান প্ৰচলিত হয় যিবিলাক আহ নামঘৰ বিলাকত তুমি দেখা পাইছানে কেতিয়াবা নামঘৰ বিলাকত
দেখা পাইছোঁ।
কৃষ্ণ আহ কৃষ্ণ তেনেকুৱা ৰাধা তেনেকুৱা বোৰে নাটক প্ৰচলন কৰি থাকে সেইটোক নাট প্ৰচলিত কৰে। তেনেকুৱা কৈ মই কেতিয়াবা এতিয়াও ইমান সন্মুখৰ পৰা দেখা নাই বাৰু এনে ভিডিঅ' বিলাকত দেখা পাইছো যিহেতু আম
মই দেখা পাইছোঁ অ' দেখা পাওতে মই দেখা পাইছোঁ। সেইবিলাক মানে ইমান মানে গুৰুত্ব দিয়া নাই ইমান ভালকে মানে মই কব নাজানিম জাষ্ঠ দেখিছো শুনিছো সেইটোৱে আৰু।
অ' মইয়ো মানে আমাৰ আমাৰ যিবিলাক সেই এইখিনি অঞ্চলত প্ৰচলিত নাই মানে যদি আমি লোক লখিমপুৰ বা নহলে বা তেনেকুৱা ঠাইবিলাকত যাওঁ। আপাৰ আছামত যাওঁ সেইবিলাকত বেছিকৈ প্ৰচলিত এইখিনি অ'। আমাৰ যোনখিনি নামনি অঞ্চলত অকমান কমকৈ হয় কি এ অ' সেই সেইকাৰণে আমি বেছিকৈ মানে দেখা নাপাওঁ আৰু।
হয়।
অ', ঠিক তেনে এনেদৰে অসমত এৰী মূগা পলু পোহা যায় যাৰ ফলত আমি এৰী পাত এৰ এ মুগা কাপোৰ বা পাটৰ কাপোৰ সেইবোৰ পোৱা পাওঁ।
হয়।
অ' আকৌ মাছ ধৰা কিছুমান পদ্ধতিৰ সঁজুলিও ব্যৱহাৰ প্ৰচাৰ কৰা হয় অ অসমীয়া সংস্কৃতি জাকৈ খালৈ নহ'লে বা পেঁপা সেইবোৰ।
হয়, হয়।
উম।
তেনেহলে আমি ইয়াতে সমাপ্ত কৰো আকৌ লগ পাম।
অঁ হ'ব ঠিক আছে।